আছা!
অ শুনি পাই আছো তুমি শুনিছা?
শুনিছোঁ-শুনিছোঁ কোৱা।
অ ভালনে তোমাৰ?
আছোঁ দিয়া তোমাৰ?
অঁ মই আছো কি কৰি আছিলা।
ই কিনো কৰিম আৰু আজিকালিতো চচিয়েল মিডিয়াই হৈছে সেই চচিয়েল মিডিয়াই চাই আছিলো তুমি?
অঁ অঁ মই বাৰু আছিলোঁ এনেই তুমি সামাজিক মাধ্যমত আছা?
আছো চচিয়েল মিডিয়াতনো আৰু কোন নাথাকিব চব থাকেইচোন।
সেইটো হয় দেই আজিকালি চবেই থাকে।
মানে আছা মতে চচিয়েল মিডিয়া সেইটোয়ে চচিয়েল মিডিয়াৰ জৰিয়তে আচল মতে তুমি বিভিন্ন জাগাত থকা মানুহৰ লগত কথা পাতিব পাৰা৷ ভিডিঅ' কল কৰিব পাৰা আগৰ দিনত তো সেইটো সুবিধা নাছিল ন আগৰ দিনত আমাৰ ককা আইতা তৰ ফোনে নাছিলে তো ছচিয়েল মিডিয়া ওলাই নাছিলে। ত তেখেত সকলে হয়তো চিঠি লিখিছিলে মানুহ এজনৰ লগত কথা পাতিবৰ কাৰণে কিন্তু আজিকালি আমাৰ পৃথিৱীৰ য'তে নাথাকো কিয় আমি জাষ্ট এটা ফোন কৰিলে আমি কথা পাতিব পাৰো ভিডিঅ' কল কৰিব পাৰো সেই জাগাখন চাব পাৰো ভিডিঅ' কল কৰি। ত' আচলতে সেই হিচাপত চচিয়েল মিডিয়াটো কিছুমান ক্ষেত্ৰত ভাল হৈছে।
উম একদম ঠিক কৈছা মানে সামাজিক মাধ্যমৰ জৰিয়তে মানে আমি মানে আমাৰ মান আমাৰ প্ৰিয়জন বা আহ আমাৰ লগৰবোৰৰ লগত আমি মানে সম্পৰ্কত থাকিব পাৰো আৰু আজি কালি মানে বেছি সময় নালাগে যদি মোৰ মন গৈছে মই চবৰ মানে যাৰ লগত মানে মোৰ কথা পাতিব মন মই তেখেতৰ লগত মানে ছেকেন্দতে হেতক কল কৰি মেলি বা টেক্সৰ থ্ৰুদি মেচেজত মানে সেতলগত কথা পাতিব পাৰু সেয়া বাৰু বহুত ভাল হৈছে কিন্তু সেয়াই আৰু যিমানে উপকাৰ আছে সিমানও তাইত মানে হে সামাজিক মাধ্যমৰ অপকাৰো আছে।
হয় সেইটো হয় অপকাৰটো হ'ল বিশেষকে শিক্ষাৰ্থী সকলৰ কাৰণে। এতিয়া ফাষ্ট কথা উপকাৰিতা এটাই যে আমি সামাজিক মাধ্যমৰ জৰিয়তে আজি অ এ একদম সহজতে বস্তুবিলাক পাই যাওঁ এতিয়া যদি আমি কিবা এটা টপিকত নাজানো সেই টপিকটোৰ বিষয়ে আমি ধুনীয়াকে ছচিয়েল মিডিয়াতে উলিয়াই লব পাৰো। কিন্তু আগতে সেইটো সুবিধা নাছিলে কিন্তু সেইটো আচল মতে ভাল হয় এটা হিচাপত। কিন্তু এক হিচাপত এইটো বেয়া যে আজিকালি আমি সহজতে পাওঁ৷ কাৰণে আমি কষ্ট নকৰো। আৰু মেইন কথা এইটো শিক্ষাৰ্থীসকলে একদমেই কষ্ট নকৰে। যদিহে পঢ়া মা কিছুমান ল'ৰা ছোৱালী এনেকুৱা আছে যত পঢ়িম বুলি কই ফোনটো লয় যে মা মোৰ এইখিনি চাব আছে মই এইটো টপিক উলিয়াই লওঁ। কিন্তু সেই চাই চাই আচলতে পঢ়া শুনাত কিছুমানৰ মন নবহা হৈ যায় ত শিক্ষাৰ্থী সকলৰ বাবে যদি অক অকনমান চচিয়েল মিডিয়াটো কমাই দিয়া যায়। তেতিয়াহলেতো ঠিকে আছে নহলেতো বহুত প্ৰব্লেম আহি পৰে।
উম ঠিক কৈছা দেই একদম ঠিক কৈছা মানে সেয়াই মানে ছাত্ৰ বোৰৰ কাৰণে বহুত বেয়া এইটো যিহেতু অ কৈছা যে তুমি যে হেঁতি মানে চেষ্ট অঁ হেঁতি মানে কষ্টটো কৰিব নিবিচাৰে আজিকালি৷ ছেকেণ্ডৰ ভিতৰতে চব বস্তু সেতি ইন্টাৰনেট বা সামাজিক মাধ্যমতে ওলাই লব পাৰে। আৰু মানে নিজে সেই কষ্টতটো কৰিব নিবিচাৰে এতিয়া মানে আহ মই নিজৰে এ এক্সপিৰিয়েঞ্চটো ক'ম আমাৰ যেতিয়া কলেজৰ পৰা কিবা প্ৰজেক দিয়ে বা কিবা এটা কৰিবলৈ দিয়ে আমাৰ ফাৰ্ষ্ট বা আমাৰ প্ৰথম মানে যোনটো ইনষ্টিংটো সেইটোৱেই হয় যে মানে এবাৰ অঁ মোবাইলটো খুলি সামাজিক মাধ্যমত সেইটো বিষয়ে অলপ চাওঁ। হয় নে নহয় কোৱা আৰু মানে সেইবোৰ চায়ে মানে তাৰ-তাৰ পৰাও আমি বহুত কিবা অঁ মানে ইনফৰৰ্মেশ্যনবোৰ লওঁ। আৰু সেইবোৰ লৈয়ে মানে আমাৰ প্ৰজেকবোক কৰো ত সেনেকে মানে অঁহ মানে নিজৰ কষ্টটো নিজে কিতাপখন মানে বিচাৰি মেলি সেই পঢ়াটো বহুত বেছি মানে বেলেগ পাৰ্থক্য আছে মানে, দ্বাৰাই কেনেকে সামাজিক মাধ্যমত এক ছেকেণ্ডতে ওলাই লোৱা বস্তুৰ পৰা
সেইটোয়ে আচলতে আমি মানে কিছুমান ক্ষেত্ৰত আৰু এটা বেয়া ধৰা এতিয়া আমি কিবা এটা কাম কৰিব কলো, কিন্তু কামটো আমি অৱহেলা কৰি কেনে আমি সামাজিক মাই বো এনে অলপ টাইম ফনটো চাই লৈ তাৰ পিছত আমি কামটো কৰিম৷ কিন্তু সেনেকে আমাৰ কিমান টাইম গুচি যায় ছচিয়েল মিডিয়াৰ জৰিয়তে আমি গমেই নাপাওঁ। সেইটো হিচাপত আমাৰ মানে এটা ফোনটো এটা আসক্তি টাইপ হৈ গৈছে য'ত আমি চালে চায়ে থাকিব মন যায় কিন্তু কে কেনেকে টাইম পাৰ হৈ যায় আমি গম নাপাওঁ৷ ঠিক তেনেকে পঢ়া শুনাতো মানে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আজিকালি মন নবহে খালি ফোনৰ কথা বা মোবাইলৰ কথা এ ভাবি থাকে আৰু কিছুমান এনেকুৱাও আছে তুমি চাবা ফেচ বুক হওক মানে যতেই নহওক ভুৱা খবৰ ফেক নিউজ বিলাক বহুত ওলাই যাৰ কাৰণে বহুত শিক্ষাৰ্থী বা বহুত মানুহে সেইটো সঁচা বুলি ভাবে। সেইটো আচলতে বহুত বেয়া কথা আচলতে ভোৱা খবৰ বিলাক বা ফেক নিউজ বিলাক ইমান বেছি হৈ গৈছে আজিকালি মানুহ বিলাকে সেইটো ভাবিয়ে তাৰমানে এইটো হ'ল নেকি। ত এনেকুৱা তাৰে বহুত আলোচনা কৰি দিয়ে সমালোচনা বহুত কৰে।
উম হয় হয় একদম ঠিক কৈচা আৰু যেনেকে কভিডৰ সময়তো বহুত আ ফেক নিউজবোৰ আ মানে হেৰি হৈছিলে মানে স্প্ৰেড হৈছিলে। আৰু অ মানে আৰু এইটো কথাও হয় যে মানে আমাৰ সামাজিক মাধ্যমৰ যোনবোৰ মানে সে- আমাৰ আটেঞ্চন স্পেনটো মানে কমাই দিছে আৰু সে- টোৰ মানে মই ভাবোঁ আমি যেনেকে সামাজিক মাধ্যমত এনেকুৱা ৰিলচবোৰ ওলাই যে মানে সৰু ভি ভিডিঅ'বোৰ সেইবোৰ থাৰ্টি ছেকেণ্ড বা ছিক্সটি ছেকেণ্ডৰ থাকে। আ- তে সেইবোৰ মানে সেইবোৰ চাই চাই মানে আমাৰ নিজৰ ব্ৰেইনটো মানে তেনেকে মানে আহ হেৰি হৈ গৈছে মানে আলাইনড হৈ গৈছে যে আমি মানে সিমানটো দেৰি ত্ৰিশ ছেকেণ্ড বা ছিক্সটি ছেকেণ্ডহে আমি এটেনচনটো দিব পাৰো মনোযোগটো দিব তা পাৰো তাৰ পিছত মানে আমাৰ মাথাটোও মানে এনেকে কৰে যে এতিয়া আমি নোৱাৰো আৰু। আৰু আমি মানে আহ ধৈৰ্যৰে বহি কিনে বস্তু এটা মানে বুজিব নোৱাৰো। তে সেইকাৰণেও মানে সামাজিক মাধ্যমটো মানে বহুত বেছিয়ে মানে বেয়া বুলি ভাবোঁ মই ছাত্ৰবোৰৰ কাৰণে আৰু আমি যিহেতু এতিয়া আ আমাৰ এতিয়া পঢ়া শুনা পঢ়া শুনা আছে। আ তে সিকাণে আমাৰ কাৰণে বিশেষকৈ অলপমান বেয়া
সেইটো হয় আৰু মেইন কথা কি আজিকালি যে ছ'চিয়েল মিডিয়া বা জৰিয়তে তাৰমানে আমি মানুহ এজনক ক'ত আছে, কি খাইছে, কি পিন্ধিছে, চব গম পাওঁ। মানে নিজৰ ব্যক্তিগত একোৱেই নাথাকে। চবে আজি- কালি কিবা নহয় কিবা পোষ্ট কৰি দিয়ে। কিবা নহয় ক কি খাইছে কৰি দিয়ে। ত সেইবোৰৰ ফলত আজিকালি চাইবাৰ হানিটো বহুত বেছি হৈ গৈছে বা ট্ৰেক কৰে মানুহবিলাকক ত সেইবোৰ ক্ষেত্ৰত ন বহুত বেয়া আৰু কিছুমান এনেকুৱা থাকে ন কিছুমানৰ লগত তাৰ, মানে ব্যক্তিগত এটা সম্পৰ্ক থাকে ত যাৰ ফলত কিছুমান ফটো বহুতে ব্লেকমেইলিং কৰে যে এইটাই যদি এইটো নকৰ মই এইখিনি কৰি দিম ত সেইটো ক্ষেত্ৰত ছ'চিয়েল মিডিয়াতো বহুত বেয়া হৈ গৈছে মানে তুমি কোনোবা এটা জাগাত আচ্ছা তুমি সেই জেগাটোৰ ফটো তুমি দুদিন মান পিছত দিব পাৰা। কিন্তু যদিহে তুমি লগে লগ পোষ্ট কৰা লগে লগ দেখুৱা মানুহক ত মানুহে তোমাক ট্ৰেক কৰি তোমাৰ পিছে পিছেও যাব পাৰে ত একো মানে ঠিকে নোহোৱাই গৈছে ত সেইকাৰণে চচিয়েল মিডিয়াটো মোৰ মতেদি চলা মানে চলাব লাগে ছ'চিয়েল মিডিয়া আজিকালি চবেই চলাই। ত চলাব লাগে কিন্তু সাৱধানেহে চলাব লাগে। মানে বেছি যদি আমি ছ'চিয়েল মিডিয়াটো সোমাই যাওঁ আমাৰ নিজৰ কাৰণে বেয়া।
উম একদম ঠিক কৈছা আৰু তুমি যোনখাৰ কথা ক'লা যে আজিকালি চবে মানে চব বস্তুয়ে মানে পোষ্ট কৰি দিয়ে বা জনাই দিয়ে সামাজিক মাধ্যমত জৰিয়ে যেনেকে আমি কত গৈছো, কি খাইছো, কি পিন্ধিছো, কেনেকুৱা ধৰণৰ ঘৰত আছো, কেনেকুৱা ধৰণৰ গাড়ী চলাইছো সেইবোৰ যিহেতু চববোৰ মানে সামাজিক মাধ্যমত মানে প্ৰস্তুত কৰি দিও সেইব সেই সেইবোৰ কাৰণেও মানে মই এটা বস্ত- টো অ মানে লক্ষ্য কৰিছোঁ যে আমাৰ নিজৰ ভিতৰতো আমি মানে বহুত বেছি তুলনা কৰি থাকো মানে অ আম মানে আমুকে এনেকুৱাহে কাপোৰ পিন্ধিছে মই কিয় পৰা নাই মানে আমি বহুত বেছি নিজক মানে বেলেগৰ লগত তুলনা কৰি দিও সামাজিক মাধ্যমত যি দেখো সেইটো সঁচা বুলি ভাবি অ তাই আহ তাই এইটোৱে পিন্ধে চাগে তাই এইবোৰেই খাই চাগে সদায় তাইৰ লাইফ ষ্টাইলটোৱে এনেকুৱা চাগে সেইটো মানে আমি নিজৰ লগতে আহ মানে কাৰণ আমিতো সদায় তেনেকুৱা খাদ্য না খাওঁ আমিতো ঘৰৰ ভাত দালি সেইবোৰে খাওঁ বা আমাৰ কাপোৰ বোৰো সাধাৰণ বা চিম্পুল কাপোৰ বোৰ পিন্ধোতে আমি মানে যেতিয়া বেলেগক মানে এইবোৰ পিন্ধা বা খোৱা বা থকা দেখো মানে নিজৰ লগতে তুলনাত টো বহুত বেছি কৰি দিওঁ আৰু সেইটো বস্তুৰ কাৰণে নিজৰ মানে কনফিডেন্ঞ্চটো কম হৈ যায় আৰু তেনেকে মানুহবোৰ অলপ মানে ডিপ্ৰেশ্যনতো গুচি যায়
তুমি এইটো একদম ঠিক কথা কৈছা আমি বেলেগৰ লগত মানে বেলেগৰ খোৱা লোৱা এইবিলাক দেখি আমি নিজকে বহুত কম্পেয়াৰ কৰো য'ত আমি ভাবো যে তাই কৰিছে আমি কিয় পৰা নাই বা আমি আৰু নোৱাৰো তো আমাৰ নিজৰ এটা বেয়া লাগে তেতিয়া সেইটো আচমতে হয় কিন্তু মানে ক'ব গ'লে কিছুমান ক্ষেত্ৰত আকৌ চচিয়েল মিডিয়াটো মানে ভালো হৈ পৰে কাৰণ কিছুমানৰ অনলাইন বিজনেচ আছে ত ব্যৱসায় মানুহ মানুহৰ কাৰণে কিছুমান যদিহে ভাল কে চলাব জানে দেই যদিহে ভালকে চলাব জানে তেনে হলে সামাজিক মাধ্যমটো বহুত ভাল কাৰণ ছচিয়েল মিডিয়াৰ জৰিয়তে কিছুমানে অনলাইন বিজনেছ কৰি আছে। বা কিছুমানে ক'ব গ'লে এটা হিচাপত ভাল আমি যিটো বস্তু পেপাৰত পঢ়ি বা নিউজত পঢ়ি কেনে আমাৰ টাইম লাগে এটা খবৰ পাওঁতে। আজিকালি সামাজিক মাধ্যমৰ জৰিয়তে আমাৰ ছেকেণ্ডত সেই খবৰটো পাই যাওঁ ত' সেইটো হিচাপত এটা ভাল আৰু লগতে আমি অ শিক্ষাটো ধৰা তুমি এটা কিবা নাজানো আগতে আছিলেকে আমি শিক্ষকক সুধিব কাৰণে নেক্স দিনাৰ কাৰণে আমি ক্লাছৰ কাৰণে ৰখি থাকিব লাগে বা কোনোবা জনা মানুহক সুধিব লাগে আজিকালি আমি এ আই আছে ত এ আই সুধি দিও ত লগে লগে আমি এনচাৰটো পাই যাও সেইটো ক্ষেত্ৰতো ভাল যদিহে আমি ভালকে ব্যৱহাৰ কৰিব জানো। কিন্তু তুমি যিটো ক'লা যে আমি খোৱা লোৱা আমি বেলেগৰ ওপৰত মানে নিজক কম্পেয়াৰ কৰো আচমতে সেইটো কিছুমানে ফেক নিউজ হিচাপতো দিয়ে জানা কেনেকে এ আই ব্যৱহাৰ কৰিও বহুতে নিজৰ বডি টো বা নিজৰ ড্ৰেছেব চব চেঞ্জ কৰি দিব পাৰে। যাৰ ফলত আমি সেইটোও সচাও বুলি ভাবি লও।
অ, তাকে সেয়াই মানে দুইটাই - দুইটাই আছে মানে উপকাৰো আছে আৰু তোমাৰ অ,
অপকাৰিতও
অপকাৰো আছে অ, সেয়াই এতিয়া ঠিক আছে আজিৰ কাৰণে ইয়াত তে সামৰো।
অ, ঠিক আছে দিয়া।
অ',